হে
হেল্ল'
অঁ নমস্কাৰ
হয় নমস্কাৰ
অ কি কৰিছে।
মই এনেই আছিলোঁ আৰু অম্বুবাচী মেলা চালোঁ সিদিনাখন তাৰপিছত মই উৎসৱৰ কথা ভাবি আছিলোঁ।
আচ্ছা', আচ্ছা, অম্বুবাচী মেলাত গৈছে।
নাই। এইবাৰ যোৱা নহ'ল বাৰু কৰ্মব্যস্ততাৰ কাৰণে বাট মানে কিন্তু মই যাম আৰু অহা বছৰ যাম আৰু এতিয়া মানে মই ভাবি আছো যে আৰু উৎসৱায়ি হয়। হয়।
উম', আচ্ছা, অম্বুবাচী মানে আপনি আপোনালোকে আপোনালোকে কেনেধৰণে পালন কৰে। অকনমান জনাব নেকি? ধৰি লওক ঘৰতে হওক বা মানে বাহিৰত। মানে মন্দিৰত গৈ হওক সিনকি কি কৰি? আপুনি জনাব অকমান।
বুলি ক'ব পাৰি আৰু তেখেতসকলে মানে হেৰি কৰে চাকু খায়। ভাত নাখায় মানে আৰু অম্ববাচী মেলা শেষ হোৱাৰ দিনা মানে কাপোৰ গোটেইখিনি ধুই দিয়ে আৰু এনেকুৱা নিয়ম নী
আচ্ছা', আচ্ছা, আপোনালোকে কি মানে ভাত চাত নাখায় নেকি?
নাহ না আমি খাওঁ মানে বিধৱা মানুহখিনি নাখায় আৰু আৰু আপোনাৰ আৰু দেখা বস্তু আপোনাৰ পৰ্যটক বোৰ আহে ত পৰ্যটকবোৰক দেখা পোৱা উৎসৱটোৰ মাজেৰে মেলা এখন বহে।
উম',
হয়। তাৰপিছত নেক্স এতিয়া আপোনাৰ ৰথ যাত্ৰা আহি আছে। উৰিষ্যাৰ যিটো মানে ৰথ সেইটো আমাৰ ইয়াতে গুৱাহাটীত মানে সেইটো উদযাপন কৰা হয়, আৰু ৰথযাত্ৰা আপুনি গৈছেনে? এইটো আপোনাৰ গুৱাহাটীৰ পান্ডোত হয়। পান্ডোত
আচ্ছা কেনেকে হয়। এইটো জানে জানো আপুনি
মই অলপ চলপ জানো আৰু মানে এদিন ফিফটিন ডেছত পোন্ধৰ দিনৰ কাৰণে কিবা এনেকুৱা এদিন ওলাই লৈ আহে আৰু এদিন সোমাই লৈ যায়। গোঁসাই এইবোৰক
উ', উ, উ, আচ্ছা এনেকুৱা আচ্ছা আপোনালোকৰ আপুনি বিহ ৰোগত মানে সেই হয়নে? মানে ধ অলপ জড়িত হয়নে? বিহুৰ এইবিলাকত মোৰ পৰম্পৰা বিলাকত পৰম্পৰা বিলাকৰ লগত বা কাম কাজৰ লগত আপুনি জড়িত হয়নে?
অ', মই আপোনাৰ মাতটোত সঠিক ভালকে শুনিব পৰা নাই। তথাপি আপুনি জড়িত হোৱাৰ কথা হৈছে। কিহৰ লগত জড়িত হোৱাৰ কথা হৈছে।
বিহু-বিহু-বিহু-বিহুৰ পৰম্পৰা বিলাকৰ লগত
গৈছে ন বিহু?
হয়। হয়। হয়। হয়।
অ', অ, বিহু বাৰু আমাৰ কৃষিভিত্তিক উৎসৱ হয়। বিহু তিনিটা হয়। কাতি বিহু এইটো জানোৱেই হয়। আৰু ভোগালী বিহুৰ, মাঘ বিহু আৰু বহাগ বিহু ত', আমি কৃষি ভিত্তিক মানে এইবোৰ উদযাপন দেখা পাওঁ আৰু মানে জাপি, ঢোল বাদ্যযন্ত্ৰ ঢোল, গগনা, হেঁপা ঢোল, লগতে আপোনাৰ সাজ তাৰ বহুত কিবা কিবি আমি এইব অসমীয়া সংস্কৃতিৰ মানে সম্পদবোৰ দেখা পাওঁ আৰু
আচ্ছা-আচ্ছা আপুনি বিহু মানে গান
আৰু আপোনাৰ আমি এনে উৎসৱ বুলি ক'লে আমাৰ মেইনস্থলী
উম', উম, মানে কওকচোন আপুনি কি কৈ আছে? অ', উম আপুনি ক উ,
হয়, হেল্ল'।
শুনিছেনে, শুনি আছেনে?
তাকে নেটৱৰ্ নেটৱৰ্কটোৰ কাৰণে আপুনি, হ'য়।
হ'য় হ'য়, মানে আপুনি মই সুধিছিলো মানে আপুনি বিহু নৃত্য বা ধৰি লওঁক বিহুত গান গাব জানে বা কিবা বজাবোৰ জানে নেকি, লো ত শুনিছে নে নাই?
আপোনাৰ নেটৱৰ্ক তো বাৰু আপুনি কওঁকচোন মই আপোনাৰ